কি খবৰ?
অ', ভালে ভালে, তোমাৰ।
এয়া আছোঁ দিয়া।
অ', ভাত খালা নে নাই।
নাই খোৱা নাই খোৱা চাহ তাহ খাইছোঁহে।
অ', ভাত খোৱা দেৰি হয় নেকি?
দেৰিকে খাওঁ অ'।
অ'।
তোমাৰ কাম চামৰ পৰা অহা দেৰি, তাৰপিছত এপাক ওলাই গ'লো।
অ'।
তুমি কি কৰি আছা?
মই ভাত কেইটা খাই পেলাই বহিছোঁহি।
তোমালোকে সোনকালে খোৱা।
অকন সোনকালে খাওঁ আৰু দুপু দুপ কষ্ট হয় যে হেৰিত থাকোঁতে। ফাৰ্মত।
অ' হয় দিনত মই আকৌ দুপৰীয়া খোৱাও দেৰি হৈছে যে, তোমাৰ পাঁচটা মানত খাইছোঁহে, চাৰিটা পাঁচটাত।
অ', অ'।
সেইকাৰণে, এফালে গৈছিলোঁ তোমাৰ দিনত, দিয়া ফুৰিবলৈ।
অ', অ', অ'।
এইটো মই নগাঁও ছাইডে গৈছিলোঁ, লেঠা এটা আছিলে।
অ'।
গ'লো গৈ, এ গাড়ী এখন ল'ম, গাড়ী এখন চাব গৈছিলোঁ, ছেকেণ্ড হেণ্ড।
আচ্ছা, সেই নগাঁও ফালে কম দামতে গাড়ী পায় ন'।
পাই যায়, পাই অ' নগাওঁ বুলিয়ে নহয়, বিচাৰিব লাগে আৰু মই ভাল চিনাকি আছে দেখি খবৰ দিছিলে।
অ'।
তোমাৰ, বি এছ থ্ৰী বুলেট এখন।
আচ্ছা।
অ' বি এছ থ্ৰী নহয় বি এছ ফ'ৰৰ।
বি এছ ফ'ৰৰ নেকি, বি এছ বি বি এছ থ্ৰী ল'ব লাগিছিলে চাউন্ড টাউনড ধুনীয়া পালা হয়।
এ, বিচাৰিছিলোঁ মই নাপালো যে ভাল কণ্ডিচনৰ পাইছিলোঁ একদম ঘেগেলা মানে, ভঙা চিঙা।
অ', সেইটোওঁ হয় ভঙা চিঙাখন লৈ পেলাই কি কৰিবা তুমি।
উম, তাকে এতিয়া মোৰ গাড়ীখন আছিলে বেচিলো, এতিয়া দিগদাৰ হৈ আছে। মই অহা যোৱা কৰিবলৈ।
অ'।
কাৰণ, বাইক এখন বিচাৰি আছোঁ ক'তো পোৱা নাই, আজিয়ে পাইছিলোঁ, নগাওঁ গৈ চাই আহিলো।
অ', এনেই কিমান মান কৈছে?
আপোনৰ হেৰিমান কৈছে এ, আশী হোজাৰ টকা কৈছে, পঁচাশী কৈছিলে।
অ'।
তাৰপিছত পাঁচ হাজাৰ টকা এটা কমালো, আশী হাজাৰ লাগেই বোলে।
অ', এই ল'বয়েটো আজিকালি। তুমি এখন ফাৰ্চ ষ্টেণ্ডাৰ্ড খন গাড়ী এখন কিনিব গ'লে, তোমাৰ তিন লাখ চাৰে তিন লাখ টকা পৰিব বুলেটখন।
উম, সেইটোৱেটো, আৰু তোমাৰ নাপায় মানে ইমান ষ্টেণ্ডাৰ্ড, মই তোমাৰ তেজপুৰত পোৱাই নাই।
অ'! সেইটোৱেতো।
ক্লাছিক কেইখন পাই তোমাৰ, সত্তৰ-আশী হাজাৰ টকাত। এনে, ক্লাছ ইষ্টেণ্ডাৰ্ডটো তোমাৰ, আমাৰ তেজপুৰত, হেৰি লয়। এ হেৰি, কি কয়! তোমাৰ এক লাখৰ ওপৰতে, লয়।
নেকি? মই তোমাৰ, মই এবাৰ, মই এবাৰ সুধিব গৈছিলোঁ।
উম!
যিহে দাম ক'লে!
অ'! মাজতে মানে, মোৰ লগৰ ল'ৰা এটাই লৈছে, তোমাৰ সুধিব, সুধি বোলাই সেই, নল'লে হ'বলা।
অ'!
সি কৈছিলে দাম! এক লাখ পঁচিছ।
অ'!
তাৰপিছত সি, তাৰপিছত হেৰি ল'লে, এ, বেলেগ বাইক এখনে ল'লে, নৰ্মেল। উম! বুলেট এখন লাগে, চাউণ্ডটোৰ কাৰণে। ভাল লাগে মানে, বুলেটৰ চাউণ্ডটো।
ভাল লাগে, অ'! আকৌ, তোমাৰ সেইখন, পতকনে ইমান মানে, পৰিলে কৰিলেও, একো নহয়। এতিয়া, তুমি এনেকুৱা, আৰ ওৱান ফাইভ, ছাৰ ওৱান ফাইভ এখন ল'লা ধৰ, তুমি এখন, প পৰিলে-পৰিলে ভাঙি গ'ল আৰু।
সেইখনত চব লোহাৰে যে, আইৰন ফাইভ আৰু কে টি এম প্লাষ্টিকে দিয়ে, চবফালে।
অ'! আকৌ মানে, কিবা এটা বস্তু ভাঙিলে, ধৰ তুমি, সই সেইটো লগাব হ'লে, গোটেই পাৰ্টটোৱে চেঞ্চ কৰিব লাগিব।
উম! এই, এইবিলাকৰ গাৰ্ড লগাবও নোৱাৰি। গাৰ্ড লগালে, দেখিবও বেয়া লাগে।
দেখিব বেয়া লাগে, সেইটোৱেতো!
আৰু বুলেটত ডাঙৰ গাৰ্ড লগাই দিব পাৰি, ধৰ এনে, গপচ হৈ থাকে, বাইকখন পৰিলে। পৰিলে, গাৰ্ড ডালে বচাই দিয়ে। সেইটো কাৰণে ভাল আৰু।
এই, তোমাৰ বিজনেছ কেনেকা চলি আছে?
বাকী তোমাৰ, ঠিকে-ঠাকে চলি আছে আৰু।
অ'! মুৰ্গী ফাৰ্ম খন আছে, নাই?
ফাৰ্মখনে, নাই বেলেগ একো, নাই খোলা নহয়, ফাৰ্মখনে আছে।
অ'!
বাকী, খুলিম বুলি ভাবিয়ে আছিলোঁ! তোমাৰ এই, কি কয়, মুৰ্গী এখনহে খুলিম আকৌ, চাগে। এতিয়া, ব্ৰইলাৰ খনোঁ আছে।
অ'!
লোকেল মুৰ্গীও বিচাৰে, আজিকালি মানুহে।
লোকেল মুৰ্গীটো, আজিকালি বিচাৰে। অ'! মানে, আজিকালি মানে, ব্ৰইলাৰ বিলাক মানুহে খাবলৈ মানে, এ, মানে, এৰিছে আৰু।
উম, বেয়া যে! ঔষধ- চৌষধ, মইয়েতো এতিয়া, ব্ৰইলাৰ নাখাওঁতো, আমাৰ ঘৰত।
নোখোৱো নেকি?
যিগাল ঔষধ দিব লাগে তোমাৰ, দানা লগত মিলাই খুৱাব লাগে।
অ'!
সেইকাৰণেতো, কম দিনতে ব্ৰইলাৰ খিনি ডাঙৰ হৈ যায়।
যাই সেইটোৱতো, তুমি কি বস্তুনো ইমান পতককে, ডাঙৰ হৈ যোৱা দেখিছা?
উম, ব্ৰইলাৰ বেছি দিন নালাগেতো, দুমাহ মানতে ডাঙৰ হৈ যায়।
হৈ যায়, অ'!
তোমাৰখন কেনে চলি আছে তোমাৰ বিজনেচ?
মোৰ তেনেকুৱাই আৰু। গাহ-গাহৰি আছিল নহয়।
উম।
গাহৰি কেইটামান বিক্ৰী কৰিলো। তাৰপিছতে আকৌ কেইটামান ভৰাইছো।
অ তুমি মাজতে কাৰ এখন বিচাৰি আছিলা যে ল'লা নে?
কাৰ মই কাৰখন নললো নহয়।
নাললা নেকি?
মই চাব মানে বিচাৰিছিলো ঘৰৰ মানুহে ক'লে অক বিচাৰিবলৈ এখন। তাৰ এ বাজাৰটোৰ লগত নিমিলিলে।
এ ভালে কৰিলা দিয়া। আকৌ পইচাকেইটা সোমাই থাকিব এনেই এনেই।
সেইটো পিছলৈ
কাৰখন ললে লাভ নাই। তুমি এনেকা এখন কাৰ লবা চোৱা তুমি এনেকা ভাড়াত দি থব পৰা কাৰ এখন লোৱালা। নহবা নিজেও তুমি কোনোবা মানুহ যত যায় তোমাক কলে তেতিয়া তুমিও ভাড়াটো লৈ যাব পাৰিবা গুৱাহাটী-চুৱাহাটী।
অ ম ত মই তাকে ভাবিছো পইচা-চইচা কেইটামান গোটাই গাহৰি-চাহৰি কেইটামান বিক্ৰী কৰি মেলি, লোন লুম-চুন এটাকে লৈ পেলাই
এখন ডিজায়াৰ নিচিনা এখন লৈলো লোবা ডিজায়াৰ ম
তাকে এনেকে বাছ-চাছ এখন সৰু সেইটোতো, বাছ-চাছ এখন সৰু-সুৰা।
উম। বাছ ল'বা নেকি?
বাছ এখন লোৱা মাথা এটা মাৰি আছো। মানে মই সৰু পৰা ড্ৰিম এখন ড্ৰিম মানে বাছ এখন লোৱা।
অ ভালেই। মোৰ-মোৰ-মোৰ আকৌ বাছখন ভাল ভাল নালাগে। মোৰ জি চি পি খন ভাল লাগে।
জে চি বি ভাল লাগে নেকি? জে চি পি খনো ভালে আছে। কিন্তু মানে ধৰ আকৌ মানে তোমাৰ ছমাহ ছয়মাহ সাত মাহ কামহে কৰিব পাৰি হয় নে নহয়। আকৌ পানী-চানী হ'লেতো জে চি বি কাম-চাম কৰিব নোৱাৰি।
হয় হয় নোৱাৰি বাৰু তেনেও মানে এনে ভাল লাগে আৰু ল'বলৈতো নোৱাৰিমেই চাগে ইমান
ইমান দাম অ।
এনে চে চে চেকেণ্ড হেণ্ড জেচিপি-তিচিপি পায় টো।
পায় কিন্তু এ এনেকা চিনাকি থিনাকি নাই যে সেইৰিবলাকত।
অ।
তোমাৰ এই চিনাকি থাকিলে ভাল আৰু কমতে আনিব পাৰি, এতিয়া চিনাকি নাথাকিলে ক'ত কমত পাবা তুমি। ঠগন হে খাম।
সেইটাৱেটো অ।
প্ৰব্লেম থাকিলেও চাব গম নাপাম।
অ ত তুমি কনে কাৰ-চাৰ ললা নে নাই?
মই তোমাৰ কাৰ লোৱা নাই ধান্দা মাৰিহে আছো। আৰ্টিকা এখনে লও নেকি।
অ এনেকুৱা ভৰা-চাৰা দিবলে নেকি?
আহ নিজেও মাৰিম মানে তোমাৰ
অ ভালে ভাবিছা আৰু।
ঘৰটো দিনটো তোমাৰ এনে থকা হয়, দানা-চানাহে দি থাকো মুৰ্গী খিনিক। সেইটোতো মাহোতেও দি দিব পাৰিব।
সেইটোৱেটো উম।
বাকী তুমি বাছখন লৈ লোৱা সোনকালে।
ল'ম এ ল'ম আৰু লোনটো এপ্লাই কৰিছো
উম। তেনেকে, ড্ৰাইভাৰ এটাক দি থবা নহ'লে, তেতিয়া পইচা আহি থাকিব তাৰ, আৰু।
সেইটোৱেটো অ'। এ, পইচা পাতি এনেকে বৰ অসুবিধা অ'।
কি কৈছাঁ?
এ, পইচা পাতি বৰ অসুবিধা।
সেইটোৱেটো হয় বাৰু, চবৰে একেই কনডিশ্যন।
গাঁহৰি বিলাকটো মানে মানে, বেমাৰ চেমাৰ আহিলে লোকচান হৈ যায় যে বহুত।
অ, অ, অ'।
বিলাক মৰে কৰে। তাকে বোলো তাকে বোলো, বাছ এখনকে লওঁ, বাছখন বেলেগে নচলালেও, মই চলাম
অ'।
ৰাতিপুৱাতে এনেকে ধৰ, মানে দূৰলৈ যাম আৰু তেজপুৰত তোমাৰ বিশ্বনাথ চাৰিআলি তোৰ এনেকা ধৰ লখিমপুৰ
উম, সেনেকে কৰি থ'ব পাৰা নহ'বা আপাৰ আচামৰ পৰা এতিয়া, শিৱসাগৰ তো, গুৱাহাটী মাৰিব পাৰা।
অ'।
চব লাইনৰে এনেকে ভৰাই দিবা।
অ'।
ধুনীয়া এটা ডেইলি ইনকাম আহি থাকিব, তোমাৰ।
উ তে চ আহি থাকিব সেইটোৱেটো।
দন মাৰিলেও তোমাৰ হেৰি টকা মান আহি যাব, ছয় সাত হাজাৰ টকা উলাই যাব।
ওলাই যায়, অ'।
আজিকালি এপটো আছে নহয়, ৰেড বাছ বুলি কয়।
অ'।
পাৰ সেনেকুৱাওঁ কৰিব পাৰা।
তাকে ভাবিছোঁ হেৰি, হেৰি এনেকুৱা মানে ধৰ এনেকা, বাছখন কিনিব নোৱাৰিলেও এনে সৰু-সুৰা গাড়ী কেইখনমান কিনি
কি কিনিবা? কি কলা?
বাছখন বাছখন য যদি কিনিব নোৱাৰোগৈ।
অ'।
বাছটো খনটো ঢেৰ পৰিবগৈ, লোনটো লোনটোত যদি নাপাও মানে পইচা চইচা এতিয়া মোৰ জমা কেইটামান আছে, আকৌ গাহৰি কেইটামান বিক্ৰী কৰি আৰু এ কাৰ কেইখনমান লৈ পেলাই, তোমালোকৰ ভাড়াত লগাই দিম।
সেইটোও কৰিব পাৰা, কাৰটো তোমাৰ ইনকাম আছে, চবতে ইনকাম আছে, বিজনেচত।
অ',।
কিন্তু, কষ্ট লাগিব, আৰু টাইম দিব লাগিব।
টাইম দিব লাগিব, সেইটোৱেটো।
উম',।
কষ্ট কৰিলেহে, ফল পাবা।
সেইটোটো হয়ে, ঘাম পচিনা বঢ়াবই লাগিব।
অহ। মই, মই মানে, কেইদিনমানৰ পৰা মই প্ৰথমতে বিজনেচ এটা ভাবিছিলোঁ, দেই তোমাৰ যে, মানে বাহিৰৰ পৰা এনেকুৱা স্পৰ্টিং বিলাক যে, আনিব পাৰি যে
অ',।
পেইন্টিং কৰি পেলাই যে দিয়ে যে, প্ৰেইন্টেড।
উম, ডেড প্ৰিন্টেড, মেচিন লাগিব তোমা, ৰ মেচিন টো লাগি লোৱা। আনি ল'লে তোমাৰ লাভ হ'ব তেতিয়া।
কিন্তু মেচিনটোত বেছি নপৰেগৈ।
হয় নেকি?
অ', মেচিনটোত তোমাৰ টকা চল্লিশ হোজাৰ নে, পঞ্চাশ হাজাৰ পৰে। তাৰপিছত তোমাৰ ধৰা এবাৰত তোমাৰ চাৰিটা নে পাঁচ-পাঁচটা চোলা বা মানে পেইণ্টিং কৰিব পাৰে।
তোমাৰ এনেকে নিজে যদি প্ৰিন্ট কৰি বেচা, কম দাম এশ দুশ টকাৰ স্পুটিং পাই যায়।
অ'।
সেইটো তুমি আনিবা।
আনি পেলাই
আনি পেলাই তুমি প্ৰিণ্ট তোৰ চিপকাই দিবা মেচিনতে, তাৰপিছত তুমি সেইটো চাৰিশ পাঁচশ বেচিব পাৰিবা, এটা টি এই স্পৰ্টিঙৰ পৰা তোমাৰ তিনিশ, দুশ টকা লাভ থাকিব তেতিয়া।
লাভ থাকিলা, অ'। এ মানে মিলাবই নোৱাৰি নহয় পইচা পাতি
হয় বাৰু, চব ফালে প্ৰব্লেম প্ৰব্লেম মানুহৰ।
তুমি তোমাৰ এনে হেৰি এনেই বেলেগ বিজনেচ-চিজনেচ নাই বেলেগ, মানে চাকৰি তাকৰি কৰা নাই?
নাই, মই তোমাৰ এইয়াই আৰু কি কবা, এটাৰ পৰাই চলি আছো যেতিয়া চলিয়ে আছো আৰু ধুনীয়াকে।
অ'।
বেলেগ ফালে মাথা মৰা নাই, মাৰিব লাগিবহে চাগে ৰ'বা পইচাই আজিকালি বস্তুৰ যি দাম, পইচা নটাই হৈছে।
অ', এই কাম এটা পাইছিলো সোমো সোমাব পাৰিলা হয়, আমি দুইটা দুইটা সোমালো হয়।
নাই নহ, মই কাম এনেকে লোকৰ তলত মই কাম কেতিয়াও নকৰো।
অ'।
নিজেই বিজনেছ কৰিম, নিজৰ নিজে চলি থাকিম আৰু।
তো, লোকৰ তলত কৰিলে ধৰ সিহঁতৰ মানে পুৰা গোলামত থাকিব লাগিব।
উম, মই তোমাৰ কথা শুনিব বেয়া পাওঁ মানে বেলেগৰ এনেই।
অ'।
সেইকাৰণে।
সেইটোটো, বাকি
বাকী তুমি, খোৱা বোৱা কৰিলা নে এতিয়া?
অ'।
দিয়া পিছে হ, হ'ব আৰু।
অ', দিয়া, হ'ব দিয়া।
উম।